স অহ', - অহ', - অহ ', শুনিছো। শ নিশ্চয়
হয় কি খবৰ? আছো মোৰ ভালে তোমাৰ কি খবৰ?
অহ ', মোৰো ভালেই।
আচ্ছা। মই ভাবিছিলো আজি মানে অলপ বা বাতৰি চাই আছিলোঁ বাতৰিত দেখা পালোঁ যে কৃষকসকলৰ মানে যিখিনি সমস্যা হৈ আছে পৰিস্থিতি একেবাৰে বেয়া, তাকে ভাবিলোঁ আজি অলপ কৃষকৰ জীৱনৰ বিষয়ে অলপ আলোচনা কৰোঁ নেকি।
হয় নেকি আচ্ছা অহ ', পৰিস্থিতি বেয়া অহ ', - অহ ', ঠিকে আছে এইটো ভালেই বিষয় আমি ইয়াৰ ওপৰত আলোচনা কৰিব লাগে। একচুৱেলি মানে ময়ও পাইছিলো ত। আজি দুদিনমান আগত মোৰ বাতৰি কাকত এখনত তেনেকে। পাইছিলো বাৰু বাতৰি এটা।
আচ্ছা যিহেতু কৃষকসকল দেখ মেৰুদণ্ড -মেৰুদণ্ড বুলি কোৱা হয় তেওঁলোক নাথাকিলে যিহেতু আমি খাদ্য নাপালোহেঁতেনে সেইবাবে মই ভাবিলোঁ আজিৰ বিষয়টো মানে আলোচনা কৰাটো বহুতেই জৰুৰী।
হয় ঠিকে কৈছা -ঠিকে কৈছা কিন্তু তোমাৰ বৰ্তমান সময়ৰ দুখৰ কথাটো। কি জানা যিসকলে আমাক খাদ্য যোগান ধৰে তেওঁলোকে বহু সমস্যাৰ সন্মুখীন হৈ আছে।
একেবাৰে সঁচা কথা কৈছা দেই আহ ', তুমি বাৰু কৃষকৰ জীৱনৰ লগত কেতিয়াবা ওচৰৰ পৰা পৰিচিত হৈ পাইছানে।
হয় -হয় তোমাৰ আমাৰ। ঘৰত মোৰ নিজৰ ককাই খেতি কৰিছিলে। আহ', ত সৰুতে মই। ধান খেতিত গৈছিলো তাতে অহ ', তোমাৰ যিহেতু আগতে আমাৰ। হয়, মাহিলী পৰীক্ষা খতম হলে আমি গৰম বন্ধ। পাওতো সেই গৰম বন্ধত গলে আমি তেতিয়া আহ', তেতিয়া আমি সেইা হেৰি তোমাৰ ধান খেতি কৰিবলৈ আমি তাতে গৰু লৈ মৰণা মাৰিছিলো আৰু মানে গৰু তাৰমানানে হাল বাইছিলো- হাল বাইছিলো তোমাৰ এনেকে আৰু আমাৰ পেহী মোৰ নিজৰ পেহীহতে ধান ৰুইছিলে তেনেকে। ত' ব আৰু বাকী তোমাৰ?
হয়, মোৰো মানে তুমি যেনেকে কৰা মোৰো সেনেকুৱা এটা অভিজ্ঞতা আছে বাৰু নোহোৱা নহয়। অহ ', মোৰ মানে দেউত তাৰ কিছুমান খেতি মাটি আছিলে অহ ', তাতে মই সৰু থাকোতে গাঁৱত যেতিয়া আছিলো সেই সময়তে মানে দেউতাৰ লগত গৈছিলো। প ল তেতিয়া দেউতাই কেনেদৰে ধান ৰুৱে সেই সেই সকলোবোৰ মানে মই চাই পিনে শিকিছিলো। আৰু দেউতাৰ লগতো মই অলপ -অলপ মানে ডাঙৰ হোৱাৰ পিছত ভাবিছিলো দেউতাৰ লগত মই তাতে ধান কেনেকে ৰুৱে সেইটো শিকিম বুলি। এবাৰ দুবাৰ মই চাইছিলোও কিন্তু সেই মানে যিটো হেৰিটো অভিজ্ঞতাটো বহুতেই ভাল মোৰ মোৰ মানে এতিয়াও মনত পৰে সেই অভিজ্ঞতাবোৰ।
অহ ', ঠিক ঠিকে কৈছা- ঠিকে কৈছা। আৰু তোমাৰ এহ ', এনেই তুমি কি ভাবা যে আ আমাৰ কৃষকসকলৰ দিনটো সাধাৰণতে কেনেকুৱা আৰম্ভ হয়।
অ মই ভাবো যে মানে মোৰ মতেদি আহ তেওঁলোকতো বহুত সোনকালে উঠি যায়। আহ মই ভাবো যে তেওঁলোকে চাগে বেলি উদয় হোৱাৰ আগতে উঠি যায় আৰু চাহ পানী খাই পিনে খেতিলৈ ওলাই যায়। খেতিলৈ ওলাই যাই পিনে অ তেওঁলোকে গোটেই খেতিৰ কাম বোৰ বেলি মূৰৰ ওপৰত উঠাৰ আগত মানে গোটেই কাম বোৰ খেতিৰ শেষ কৰি দিয়ে আৰু আহ বহু কৃষকো ৰ'দ উঠাৰ আগতে কাম আৰম্ভ কৰি দিয়ে কৰি আহ কৰি পিনে গধূলি যেতিয়া বেলি দুব তাৰে পিছত ঘৰলৈ উভতি আহে। নহয়নে বাৰু?
এ' ঠিকে ক, ঠিকে কৈছা তুমি কাৰণ তুমি যিখিনি ক'লা সেইখিনি মোৰ আগতে ককায়ে কৰিছিলে বা আমি যেতিয়া দেউতাৰ লগত গাঁৱত গৈছিলো দেউতা আমি গৰম বন্ধত গোটেই ফেমিলি যেতিয়া আমি গোটেই পৰিয়াল বৰ্গৰ সৈতে যেতিয়া আমি গাঁৱলৈ গৈছিলো, তেতিয়া মানে এনেকে আমি দেখা পাইছিলো যে তাকে ককাই ৰাতিপুৱা উঠে, আহ' উঠি পেলাই চাহ তাহ খাই পেলাই, জলপান চাহ জলপান খাই পেলাই তেওঁ লগে লগে পথাৰত যায়েই। তোমাৰ বেলি অ' অ' যেতিয়া অ', অ' মানে তোমাৰ পথাৰত যায় একদম দুখমুকালিতে যায় তেওঁ মানে তেওঁলোকে কাম কৰি থাকে আকৌ দুপৰীয়া সময়ত তেওঁলোকে ভাত খাব আহে, আহি পেলাই আকৌ তেওঁলোকে যায় পথাৰত, আকৌ হাল বাই, তাৰপিছত তোমাৰ যেতিয়ালৈকে বেলি অস্ত্ৰ নাযায় তেতিয়ালৈকে কামেই কৰি থাকে বেলি অস্ত্ৰ যোৱাৰ পিছতহে তেওঁলোকে আহ মানে আহ ঘৰলৈ আহে ঘৰমুৱা হয়।
হয়, একেবাৰে সঁচা কথা কৈছা তুমি, মানে তেওঁলোকৰ যিবোৰ কাম, যেনে ধান ৰোৱা, মাটি চহোৱা, গৰু চোৱা, শাক পাচলিৰ আহ' যত্ন কৰা এই সকলোবোৰ কাম একেবাৰে সহজ নহয়। আহ' আমি গোটেই দিনটো যে যেনেকে জিম কৰিব যাও জিম কৰি পিনে আমাৰ এঘন্টা কাম কৰিলে মানে এঘন্টা জিম কৰি আমাৰ বহুত ভাগৰ লাগি যায়, কিন্তু কৃষকসকলে গোটেই দিনটো ইমান কঠোৰ পৰিশ্ৰম কৰি পিনেও তেওঁলোকে ঘৰলৈ অহাৰ পিছতো তেওঁলোকৰ ইমান ভাগৰ নালাগে। এইবোৰ চাই মানে উম, বহুতে দুখ লাগে নহয়নে বাৰু?
ঠিকেই কৈছা তোমাৰ, কাৰণ অ' তোমাৰ কথাখিনি মই একমত, তোমাৰ বহুতো কৃষকে চাবা তোমাৰ যেনেকে মই ক'লো মোৰ ককাৰ নিচিনাকে তেনেকে বহুতে তোমাৰ ৰ'দ উঠাৰ আগতেই কামবোৰ আৰম্ভ কৰে তাৰোপৰি তোমাৰ, তাৰোপৰি তোমাৰ ধান ৰোৱা, মাটি চহোৱা। গৰু চোৱা, এইবোৰ শাক পাচলি যত্ন লোৱা এইবোৰ কাম ইমান সহজ নহয় দিয়াচোন।
হয়, সঁচাকে একেবাৰে সঁচা কথা কৈছে সেইবাৰ মানে কৃষকৰ শাৰীৰিক শক্তি বহুত বেছি।
হয় হয়, একদম সচা কথা কথা কৈছা, তেওঁলোকে হয়তো শৰীৰ চৰ্চা নকৰাকে বা জিম, জিম চিম নকৰাকে তেওঁলোকে তেওঁলোকে মানে যোনটো শক্তি পায় সেইটো মানে তেওঁলোকৰ নিজা শক্তি মানে ভিতৰৰ শক্তি দি তেওঁলোকে, তেওঁলোকে যিহেতু কষ্ট কৰে গতিকে তেওঁলোকৰ শৰীৰ স খিনি মানে, এই নিচেই মানে ব মানে শক্তিশালী হয় মানে বহুতো শক্তিশালী হয়।
হয় একেবাৰে সঁচা কথা।
বাৰু তোমাৰ মতে এনে তুমি কি ভাবা যে কৃষকসকলৰ আটাইতকৈ বাৰু ডাঙৰ সমস্যাবোৰ কি কি?
অ' মই ভাবো যে কৃষকসকলৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে অনিয়মীয়া বতৰ। যিহেতু মানে কেতিয়াবা বৰষুণ বহুত বেছি আহে বা কেতিয়াবা একেবাৰে বহুত কম আহে, কেতিয়াবা বানপানী, কেতিয়াবা খৰাং মানে এই এনেকুৱা অনিয়মীয়া বতৰৰ বাবে মা কৃষকসকলৰ বহুতে আ' সমস্যা হয় যেনে অতিবৃষ্টি বানপানী আৰু খৰাং বতৰে তেওঁলোকৰ বহুতে ক্ষতি কৰে। অতিবৃষ্টি হ'লে যিবিলাক পথাৰত তেওঁলোকে খাদ্য শস্য লগায় সেই শস্যবোৰ বেয়া হৈ যায়, বানপানীয়ে সেই অ' বানপানী হলে হেই , শস্যবোৰ বানপানীয়ে উতাই লৈ যায় আৰু যাৰ ফলত সেই গোটেই তেওঁলোকৰ যিখিনি ও, মানে গোটেই দিনৰ কষ্টবোৰ অথলে গুচি যায় আৰু খৰাং বতৰত যিবোৰ খাদ্য বস্তু তেওঁলোকে উৎপাদন কৰে সেইবোৰ সেইবোৰত যেতিয়া পানী নপৰে বা পানী নিদিয়ে, আহ' তেতিয়া মানে সেইবোৰ খাদ্য শস্যবোৰ মানে শুকাই যায় যাৰ ফলত তাৰ খাদ্য শস্য উৎপাদন নহয়, যাৰ ফলত তেওঁলোকৰ দৈনন্দিন জীৱনত বহুত প্ৰভাৱ পৰে আৰু তেওঁলোকৰ অকল খাদ্য শস্যৰে নহয় তেওঁলোকৰ খোৱা লোৱা, ৰহণ চহন গোটেইখিনিৰ ওপৰতে বহুত প্ৰভাৱ পৰা দেখা যায় নহয়নে বাৰু?
হয় হয় ঠিকে কৈছা। আৰু মই যদি এনে কবলৈ যাওঁ আমাৰ বিশেষ কৈ কিন্তু অসমত তোমাৰ বানপানী কৃষকসকলক বহুত সমস্যাত পেলাই দেই। তোমাৰ এইবাৰ যিহেতু খেতি বানপানীয়ে আহিলে তেওঁলোকৰ গোটেই এ বছৰটো কৰা খেতিবোৰ নষ্ট হৈ যায় ত' এই বস্তু, মানে তেওঁলোকৰ গোটেই বছৰটোৰ উপাৰ্জনো শেষ হৈ যায়। এই বানপানীয়ে মানে, হয়। তাৰোপৰি তোমাৰ সাৰৰ দাম। তোমাৰ বীজৰ দাম আৰু কীটনাশকৰ দাম, এইবোৰো বহুত বৃদ্ধি পাই আছে দিয়াচোন। উ
হয়, একেবাৰে সঁচা কথা কৈছা তুমি, আহ' তেওঁলোকে উৎ, উৎপাদন কৰা ফচলৰ সচিক, সঠিক মূল্য বহু সময়ত তেওঁলোকে নাপায়, আহ' কাৰণ যেতিয়া তেওঁলোকে বজাৰলৈ বেছিকৈ বেচিবলৈ যায়, মাজত থকা যিবোৰ দালাল আ আছে, সেইবোৰে তেওঁলোকৰ কৃষ অ কৃষক কে মানে যিবিলাক কম আ--শস্য আছে, সেইবোৰ আ বেছি দামত এ মানে হেৰি কৰি পিনে লৈ পিনে তেওঁলোকে কম দাম অ কম দামত বিক্ৰী কৰি দি, তেতিয়া তেওঁলোকৰ মানে যিখিনি মূল্য থাকে, সেইখিনি তেওঁলোকৰ সঠিকভাৱে মূল্য টো নাপায়। যাৰ ফলত তেওঁলোকৰো বহুত লোকচান হয়।
হয় দিয়া হয় দিয়া। বজাৰত আমি তোমাৰ যি দামত শাক পাচলি কিনো, কৃষকে সেইটো বহুত কম মূল্য পায় কিন্তু আকৌ
হয় এইটো সঁচা কথা। যেনেদৰে আমি অ ধৰা নতুন নতুন যিবিলাক মল অ অ খুলিছে, আমি যেতিয়া মলত কাপোৰ বা যিকোনো সামগ্ৰী কিনি বলৈ নাযাওঁ কিয়, তাতে যেতিয়া মানে যিবোৰ দাম থাকে, তাৰ আমি যেতিয়া আ তাতে পইছা দিবলৈ যাওঁ সেই বস্তুটোৰ কিন্তু যিটো দাম থাকে, সেই দামটোৰ লগত আমি মূল ভাব কেতিয়াওঁ নকৰোঁ। কিন্তু অ তুমি দেখি এ দেখা পাইয়ে থাকা যে, অ সেই মল বাদ দি পিনে, যিবোৰ ৰাস্তা সৰু সৰু কৃষক বা বেপাৰী বহে তেওঁলোকৰ লগতে আমি দৰদাম কৰিবলৈ যাওঁ। অ আৰু যিটো দাম কয় আমাৰ সেইটো দামটো তেওঁলোকৰ আমাৰ বেছি লাগে, যে তেওঁলোকে বেছি দাম কৈছে, বেছি লাভ লৈছে কিন্তু সেই বস্তুটো তেওঁলোকেহে জানে যে, আ তেওঁলোকৰ তেওঁলোকে যিটো দাম কৈছে মূল্য কৈছে সেই মূল্যটো তেওঁলোকৰ কাৰণে একোৱেই নহয়। নহয় নে?
হয় হয় ঠিকে কৈছা। আৰু ত হেৰি এনেই অ মই তোমাৰ কথামতে একমত বাৰু বাৰু তুমি এনে কি ভাবা যে, তোমাৰ মতে যুৱ প্ৰজন্মই কৃষিক পেছা হিচাপ পে ল'ব বিচাৰে নেকি?
অ মই ভাবোঁ যে আগতে অ যুৱ প্ৰজন্মই কৃষিক পেছা হিচাপে ল'বলৈ টান পাইছিলে, কিন্তু এতিয়া আ ছাগে মই ভাবোঁ যে তেওঁলোকে ল'ব বিচাৰে। কাৰণ অ কিন্তু, এতিয়া বহুত শিক্ষিত যুৱকে অ আধুনিক অ কৃষিৰ প্ৰতি আগ্ৰহ দেখুৱাইছে। তেওঁলোকে জানে যে, মানে কেনেদৰে খেতি কৰিলে তেওঁলোকৰ দেশক আগুৱাই লৈ যাব পাৰিব আৰু অ খেতি নোহোৱাকে না আহ দেশ এখন আগবাঢ়ি যাব পাৰিব না দেশত মানুহ জীয়াই থাকিব পাৰিব, কাৰণ মানুহ জীয়াই থাকিবলৈ খাদ্যৰ প্ৰয়োজন আৰু সেই খাদ্যবোৰ আহে খেতিৰ পৰা আৰু কৃষিৰ পৰাহে। যদি সেই খেতি আৰু কৃষিয়ে উন্নত নহয়, তেনেহলে মানু আহ দেশততো খাদ্য উৎপাদন নহ'ব। নহয়নে বাৰু
হয় হয় ঠিক কে কৈছা তুমি আৰু মই তোমাৰ মাজে মাজে এটা মানে শুনি থাকোঁ যে এটা শ মানে বিষয় শুনি থাকোঁ যে। আধুনিক কৃষি আজিকালি কিবা আধুনিক কৃষি ওলাইছে বোলে। মই মানে বস্তুতটো ইমান ভাল মই আয়ত্ব কৰিব পৰা নাই। ত তুমি মোক বুজাবা নেকি? বুজাই দিবা নেকি, যে আধুনিক কৃষি মানে কি বাৰু?
হয় হয় নিশ্চয় যেনেদৰে মই ক'লো যে, আজিকালি খেতিত অ কৃষি--অ মানে কি, আধুনিক কৃষিৰ উন্নতি হোৱাটো প্ৰয়োজন। আধ আধুনিক কৃষি মানে যে নতুন প্ৰযুক্তি ব্যৱহাৰ ক কৰা। কিছুমান যেনে নতুন প্ৰযুক্তি। আ যিবোৰ হৈছে ৰিপ ইৰিগেশ্যন, যন্ত্ৰ-পাতি বা উন্নত বীজ আৰু জৈৱিক কৃষি এই সকলোবোৰৰ জৰিয়তে মানে আমাৰ কৃষি পদ্ধতিটো আমি উন্নত কৰি ল'ব পাৰোঁ। আগৰ দিনত যেনেকে কৃষকসকলে আ বীজ হাতত লৈ পিনে মাঁহ ছটিয়াই গৈছিলে বা পানী হাত ত লৈ পাইপ লৈ পিনে ছটিয়াই গৈছিলে। আজিকালি সেই পদ্ধতিও উন্নতি হৈছে আৰু আজিকালি নতুন নতুন ৰাসায়নিক সাৰ, জৈৱিক সাৰ মানে ওলাইছে, যাৰ ফলত মানে এ খেতিবোৰ আৰু বেছি উন্নত হৈ যায়। আ এই ইয়াকে আমি ভাবোঁ যে, মই ভাবোঁ যে, এইবোৰকে আধুনিক কৃষি বুলি ক'ব পাৰি। বাৰু তুমি কি ভাবা? যে, কৃষিক প্ৰযুক্তিৰ ব্যৱহাৰ প্ৰয়োজনীয় নেকি
নিশ্চয় নিশ্চয় তোমাৰ ইয়াৰ ফলত সময় পাইছে আৰু উৎপাদনৰো বৃদ্ধি পাই দিয়াচোন যেনেদৰে তোমাৰ আগৰ দিনত আমাৰ আহ থলুৱা সমাজত গাঁৱলীয়া সমাজত আমি দেখিবলৈ পাইছিলো তেওঁলোকে হাল হাল যিবোৰ পায় সেইবোৰ তোমাৰ গৰু দি হাল পায় ত এই এইবোৰ এনে এনেবোৰ কৰিলে মানে তোমাৰ বহুত সময় খায় বহুতো সময় মানে লাগে খেতি কৰোতে কিন্তু তুমি আজিকালি চাবা তোমাৰ প্ৰায় এক ব্যৱহাৰ কৰা হয় ট্ৰেক্টৰৰে হাল বায় ত' মানে সেইটো মানে তোমাৰ প্ৰযুক্তিবিদ্যাৰে অ তোমাৰ ব্যৱহাৰ বুলি ক'ব লাগিব নতুন প্ৰযুক্তিৰে ব্যৱহাৰ কৰ এইবোৰ ত' এইবোৰে মানে মাৰ সময় বচাই লগতে আ আমাৰ কৃষকসকলে যিখিনি মানে কাম কৰিলে তেওঁলোকে হয়তো বেছি ভাগৰ লাগ লাগিব পাৰে হাল বালে কিন্তু তেওঁলোকে যদি ট্ৰেক্টৰ বৱাৰ কৰে তেতিয়া মানে তেওঁলোকৰ কাম বোৰ
অতি সহজ কৰিৰে হয় হয় গম পাইছো বাৰু অ বাৰু আজি মানে আজি আলোচনাত তোমাৰ লগত মোৰ বহুত ভাল লাগিল কৃষকৰ জীৱনৰ বিষয়ে নতুনকৈ ভাবিবলৈ পালোঁ আমি
ময়ো নতুন কথা শিকিবলৈ পালো তোমালৈ তোমাৰ পৰা আৰু তেন্তে আৰু পিছলৈ বেলেগ কথাত আমি সেনেকে বেলেগ বিষয়ত কথা পাতিম বাৰ ছিল ৰাখিছো বাৰু ধন্যবাদ